কি কৰি
কোৱা এ আছো ৰ'বা
শুনিছা হেল্ল' কি কৰিছা কি কৰিছা
আছোঁ আছোঁ
ভাত খালা ভাত খালা
ভাত খালোঁ তুমি তুমি খালা
ভাত খালা।
খালো তুমি।
উম খালো খালো তুমি কি খালা।
আজি কি দি খালো মানে হেৰি আছিলে মাংস।
ৱাও মোৰ যে মাংস ন কোন যে লোভ লাগে জানা। নিৰামুই খাই আছো যে উম মানুহ মৰিলে আমাৰ।
কিয়।
মানুহ মৰিলেও বৰ্তা এজন ধু।
অ
তাৰে নিৰামুই নিৰামুই খাই আছো সেইকাৰণে। মন গৈ আছে নহয় বা।
আহা আমাৰ ঘৰত আছে।
কি মাংস ব্ৰইলাৰ নে কি ব্ৰইলাৰ নে খাচী।
মটন মটন।
উফ উই।
চাবা।
ই গৰমত মাতান মাৰিছা।
উম।
এই গৰমত।
দেউতাই আনিয়ে থাকে যে।
এই গৰমত।
কি কৰিবা দেউতাই খাম বুলি কৈছে যে।
আহ ইমান গৰম ধে নেকি।
উপায় নাই দেউতাই আনিছে খাবলগীয়া হৈছে।
ৱাই তুমি যেনেকে নাখাবাহে।
অ অ আনিলেতো খাবই লাগিব ন পেলাই দিমনে।
পেলাই দিবতো নোৱাৰা বাৰু বাকী হেৰি।
বাকী এতিয়া তোমাৰ লগত কথা পাতি আছো।
নহয় কিবা এটা কম বুলি ভাবিছিলো। এই আপাৰ আছাম গৈছানে ফুৰিব।
নাই যোৱা।
মই নাই যোৱা।
মই ক'তো জেগাই ফুৰি পোৱা নাই।
মই আপাৰআচাম যাব বহুত ইচ্ছা আছিলে বুইছা। যাব লাগিব চাম প্লেন। নাই নাই নাই নাই এই ৰং ঘৰ কাৰেং ঘৰ এইবিলাক চাবলৈ ইচ্ছা আছে।
অ এবাৰ গৈছিলো হেৰি শিৱসাগৰ।
চায় আহিছা চায় আহিছা।
উম আহিলো চাই উম।
কেনে কেনেকুৱা লাগে চাই ভাল না।
লাগিলে আগৰ যিবোৰ মানে ব্ৰিটিছৰ দিনৰ। এই বস্তুবিলাক চাই ভাল লাগিছে। যোনবিলাক থৈ গৈছে। সংৰক্ষণ কৰি ৰাখিছে ভাল লাগিছে। তাৰ ভিতৰতো সোমাই আহিছো।
কাজিৰঙা, চাজিৰঙা গৈছা। উম, এ কাজিৰঙা গৈছানে ফুৰিব কাজিৰঙা। কাজিৰঙা, কাজিৰঙা মই এবাৰেই যোৱা। ময়ো এবাৰেই যোৱা আৰু যোৱা নাই বাৰু তেনেকে।
আচ্ছা। কাজিৰঙা সৰু বাচ্ছাবোৰে চায়।
ইয়াৰ কাজিৰঙা সৰু বাট চাই, চাই হে কি কোৱ এ মই আজি তোমাৰ মুখতে শুনিলো আৰু সৰুবাক চাই চাই বুলি বাকী য তোমালোকৰ এতিয়া বাৰীত কি, কি লাগিছে।
আমাৰ বাৰীত কি, কি লাগিছে মানে আমাৰ কচু লগাইছে।
খাব হৈছে আৰু কচু, কচু
কি কছো ঘিউ, ঘিউ কছু, ঘিউ কছো
এইটো শুনিব বেয়া দেখি সেইকাৰণে নকওঁ দিয়া। আছে শুনিব বেয়া দেখি।
বাদ দিয়ক পালো দিয়া মই। নাই গম পালো, গম পাল নামটো দিয়া ক'ব নালাগে আৰু।
তটো আছে।
অ'।
বাছমুখীয়া কৈছোতো যে ঘিউ নিচিনা লাগে খাই মানে একদম। মেলট হৈ যায় মুখত।
উম, খাইছো মই খাইছো তোক কচোন আমি গাঁৱলীয়া মানুহ কচু কিয় নাখামেই তোমাৰ কি তোমাৰ হেৰি আমি গাঁৱলীয়া মানুহ কিয় না খাম।
তাকে খাব লাগিবই একো নাখালেও আনিবই।
আৰু, আৰু বাৰীত কি, কি আছে তোমালোকৰ?
আমাৰ কি, কি লাগিছে মানে কিছুমানে ল মানে ওচৰতে ঘৰ এখন আছে। সৰু মানেহ, মনোহৰ লৈ, লৈ যায়।
উম, অ, এতিয়য়া বেয়াই লাগে।
কি বেয় এ থাকে ইমান কষ্টকে খেতি কৰে জানা সিহঁতেতো।
মই এতিয়া হ বেয়াই লাগে ন যিমান হলেওঁ মই এতিয়া
সেইটোৱ এইটো কষ্ট কৰে ন দেউতাই।
চুৰ কৰি।
হয় দিয়া কিবা এটা পাম বোলিতো খেতি কৰে।
উন্নতি নাই।
নাই, নাই একটো ব উন্নতি নাই।
যাব, জিবন।
সেইটোয় তটো লোকৰ যোনে লোকৰ হেৰিটো বিচাৰে মানে। লোকৰ ওপৰত খাব বুলি বিচাৰে ন সেইবিলাক মানুহ উন্নতি নহয়।
উম, উম, এতিয়া উন্নতি নহয় এই দু ৰ্নীতি কৰিবহে পাৰিব একো দাল কৰিব নোৱাৰে।
হা।
বাকী হেৰি তোমাৰ প্লেনিং কি ফিউচাৰ? জব কৰিবা নে, চাকৰি কৰিবা নে, বিজ বিজনেছ, বিজনেছ
জপ কৰিম বুলি ভাবিছোঁ।
মই কিন্তু জবতকে বিজিছ
জব কৰিম ভাবিছোঁ জব।
মই আকৌ জবতকে বিজনেচটোহে ভাল পাওঁ কিন্তু মানে
অ' বিজনেছটো বেছি ভাল।
নিজৰ উপৰে ইণ্ডিপেণ্ডেণ্ট। ফৰ ইণ্ডিপেণ্ডেণ্ট নিজৰ ওপৰত নিজে।
ভাল ভাবিছা।
কিন্তু নোৱাৰোৱা ন'। এ, নোৱাৰোঁ, ইমান সহজ নহয়।
উম।
ক'বলৈ কলো বহুত ইমান সহজ নহয় বিজনেচটো।
ভাত খালা পিছে?
পাৰা বিজনেছ চবেই নোৱাৰে। ভাত কি আৰু নিয়ামৈ।
ভাত খালা নে নাই?
সিজ ঘাত সিজোৱা ভাত খালোঁ আৰু টানি আজুৰি। আৰু কি কৰিবা আৰু।
মাহঁতে খালে?
উপাই নাই। মনে নাযায় জানা, টানি আজুৰি খাওঁ, সেই ইচ্ছাই নাযায়।
ইচ আইও বেয়া লাগিছে দেই মোৰ তোমালে।
এ, কৈ চাই নাই। কোনোবা পাগল পাগল লাগি যায়। ভাতৰ ওচৰলৈ যাও এই সিজোৱা সপ
আহা আহা একো নাই আমাৰ ঘৰতে আছে আহা।
এয়া নাযাওঁ। এতিয়া
হা?
গৈ খা চাবলৈ সময় নাই আৰু এতিয়া। আৰু এতিয়া গৈ পাব
একো নাই এতিয়া তোমাৰ ভাগৰখিনি মই বেলেগক দি দিম।
কুকুৰক নিদিবা।
উ, তুমিয়েচোন কৈছা সময় নাই বুলি।
বেয়া লাগিব।
বেলেগক দি দিম তোমাৰ ভাগৰখিনি।
কুকুৰক দিব নালাগে আৰু বেলেগক দিবা কিন্তু কু
মই সিহঁতক কেনেকৈ দিওঁ জানা? ধুনীয়াকৈ সানি পিটিকি খোৱাই দিওঁ মই। সানি পিটিকি খুৱাই দিম।
কুকুৰক তুমি বুলে আকৌ ভয় কৰা আকৌ কুকুৰলে। তুমি বোলে আকৌ কুক
সেইটোৱেইেতো ভয় কৰোঁ। অ'তো দূৰত থৈ পেলাই গুচি আহোঁ।
উম।
কিন্তু মাৰোঁ বেছি ভুকি থাকিলে।
মাৰাও?
ভয় লাগে যে। অ' মাৰোঁ, বেছি কৰি থাকিলে মাৰোঁ।
দিদিবা, দুচাট এচাট দিলে ভাল। দুচাত এচাত দি থাকিব লাগে, বেয়া নহয়।
থাকিব।
উ, তেতিয়া বেয়া নহয়।
উম, উম, নহ'লে বেলেগৰ ওপৰত ভুকিব নহয়।
উম উম হেৰি কৰিবা ওলাবা তেনে ন এইবাৰ ফুৰিব যাম আৰু লগ বন্ধু গোটাবা
এক'লেন বাাই ক'ল হেৰি ক'ত পায় ক'ত আছে নো এক'লেন
গুৱাহাটীত আছে এ থোৱা হ
কোনখিনি জেগাটোৰ নাম জানা
জেগাতটোৰ নাজানো একজেক্লি কি কৰিবা এক'লেণ্ডত গৈ একো নাই এ'কলেণ্ড আগতে ফেমাছ আজিকালি এ'কলেণ্ডত ইমান হেৰি নোহোৱা হ'ল। আগতে বহুত গৈছিলে মানুহে এক'লেণ্ড এতিয়া নাযায় তেনেকে। বাকী, হেৰি কৰিবা এদিন টাউনে যাম ওলাবা।
তাকে ওলাবা।
ফোন ফোন কৰিম। এই হেৰি এই চিনেমা চাব গ'লা নে নাই।
নাই চোৱা অ' চিনেমা চাব।
কিয়।
যাব লাগিছিলে এই তেনেকৈ লগ নাই যে লগ এটা হ'লে ভাল লাগে দিয়াচোন।
ময়ো যোৱা নহ'ল ভাই।
তাকে ভাল মুভি ওলাইছে বোলে।
অ' চুপা চুপি খন।
উম।
মোৰ মই যাম যামকে যে থাকিয়ে গ'ল আৰু।
ওলবা যোৱা যদি।
কেতিয়াও কেতিয়া যাবা।
অ' এনেকুৱা শনিবাৰ বা শুকুৰবাৰ এনেকুৱা মানে ওলাবা। দেওবাৰে মোৰ মানে তেনেকৈ যাব নোৱাৰোঁ ঘৰত কাম থাকে যে।
অ' দিয়া সময় সুবিধা মিলিলে যাম দিয়া। ন। ওলাবা এদিন সময় সৰু সময় সুবিধা মিলিলে।
ক'ৰবাৰ আগতে মোক, যোন দিনাখন যোৱা।
দাদা। দিয়া অহা সপ্তাহ যাম দিয়া মানে, আজিতো দেওবাৰে নেকি ন। অ' শনিবাৰে ওলাবা।
ওলাবা ওলাবা।
যাম একেলগে চাই আহিমগে আৰু কি আৰু।
তাকে, হিট হৈছে বোলে বহুত।
ভাল হৈছে অ' কোনটো হলত চাবা।
কোনটো হলত এতিয়া, চিনি নাপাও ন মই হল বিলাক। এটা হল চিনি পাওঁ।
কোনটো।
কেনেকে ক'ম এতিয়া মই না নেম কেয়াৰৰ যে কাণৰ ৰাস্তাটোৱেই দি সোমাই যায়।
আনোৱাৰ, সে সেইটোতে চাবলৈ চবতকে বেষ্ট। আনো আনোৱাৰতো বেছ চাবলৈ। কিন্তু এতিয়া মানে শ্ব' বিলাক কমি আহিলে এতিয়া তোমাৰ চাইছো আনোৱাৰত তোমাৰ দুপৰীয়া দুটাৰ পৰা আছে।
অ'।
হেৰিত চাবা নেকি মিছন চাৰিত চাবা নেকি টি এন জি।
ক'ত?
মিছন চাৰিৰিত টি এন জি।
মই কিন্তু গৈ পোৱা নাই।
এ তোমাৰ যে অভাৰ ব্ৰিজৰ কাষৰ যে গে এফৰ কাষত যে তোমাৰ হেৰি খুলিছে যে, প্লেটিনাম হলটো যে মলটো যে ট্ৰেনছ আছে, ট্ৰেনছ তাত আছে। তাত আছে, টি এন জি।
মই কিন্তু যোৱা নাই, তাকো যাব পাৰি বাৰু কিন্তু যোৱা নাই মই।
তোমাৰ ওচৰে হ'ব ঘৰৰ পৰা।
ওলাবা যাম, ওচৰৰ যোন কেইতা সেইকেইতা বেছি সুবিধা।
টি এন জি বা আনোৱাৰ হা এই দুটাৰ ভিতৰতে যাম আৰু, যদি থাকে। যদি থাকে, যদি ধৰা চুপা খন থাকে যাম, যোৱা আৰু ওপৰতো ককাই ।
নহলে তা-তাকে চামগে আৰু । ওলাবা চাই চাই কৰি আহিমগে, মইও যোৱা নাই তেনেকে ওলাই। বাকী, হেৰি ঘৰত এতিয়া কোন কোন আছে তোমাৰ? ঘৰত?
ঘৰত মা, পাপা, মই আৰু